হেল্ল'
অঁ হেল্ল'
অঁ শুনা পাইছা নাই?
শুনিছোঁ শুনিছোঁ। মোৰ মাতটো শুনিছা নে?
অঁ শুনিছোঁ শুনিছোঁ। কি কৰি আছা?
এয়া তোমাৰ বিচনাতে এনেই শুই আছোঁ। তুমি কি কৰিছা?
এ ময়ো তোমাৰ সেই গা চা ধুই আহি মেলি এনেই বিচনাতে পৰি আছোঁ আৰু।
অঁ তাকে ভাত পানী খালা?
অঁ ভাত পানী সেই জাষ্ট খাই মেলি উঠিছো আৰু। অকমান আগত, তুমি খালা নাই? অঁ, তাকে মই বোলো তোমাৰ অঁ খবৰ খাতি ভালেই ভালে দেই, তোমাৰ ভাগৰ কেনেকুৱা?
উম মোৰো আছোঁ আৰু তেনেকে ভালেই দিয়া।
অঁ তাকে মই তোমাৰ সেই ঘৰত এনেইহে আছিলোঁ, গম পাইছা নাই? বোলো এনেই থকাতকে বোলো তোমালৈকে ফোন এটা কৰোঁ বহুত দিন খা খবৰো লোৱা নাই।
অঁ।
তাকে মানে মো সেই কথা এটাও আলোচনা কৰিব লাগিছিলে অকমান।
অঁ ভালে কৰিলা ভালে কৰিলা, কি কথা বাৰু?
অঁহ। এ তোমাৰ আজিকালি মানে তোমাৰ মানুহ বিলাকে যে টকা আৰু সুখ গম পাইছা নাই? এই দুটাৰ মাজত মানে পাৰ্থক্যটো বিচাৰি নাপায় গম পাইছা নে? মানুহে এতিয়া তোমাৰ মানুহৰ জী মানে এতিয়া জীৱনটোত টকাটো বেছি ই ই ইম্পৰটেণ্ট নে তোমাৰ সুখটো বেছি ইম্পৰটেণ্ট সেই কথাটো মানে মানুহে তোমাৰ বুজি নাপায়গে। গতিকে সেই তাৰ বিষয়ে অকমান আলোচনা কৰিম বুলি ভাবিছিলো। কেনেকুৱা হ'ব?
অ, ঠিকে আছে। ভালেই হ'ব, ভালেই হ'ব।
অঁ তাকে মোক এতিয়া কোৱাচোন বাৰু আমাৰ জীৱনত টকাটো বেছি গুৰুত্বপুৰ্ণ নে? সুখটো বেছি উম গুৰুত্বপুৰ্ণ।
হয় এতিয়া যদি মই ক'বলৈ যাওঁ টকা আৰু সুখৰ সে কত্ৰত মানে এনেকুৱা এটা কথা ক'ব লাগিব যে এই দুয়োটাই বস্তু আচল তে আমাৰ জীৱনত বহুত গুৰুত্বপূৰ্ণ। কাৰণ কি হয় মানুহে টকা-পইচাৰ অবিহনেও তোমাৰ জীয়াই থাকিবলৈ নোৱাৰে। আৰু কি হয় মানুহৰ জীৱনত যদি সুখ বোলা বস্তুতো নাথাকে তেতিয়াও কিন্তু মানুহে জীয়াই থাকিবলৈ মানে কষ্ট হয়। মানে মানসি সিকভাৱে তেওঁলোক মানে এ গ্ৰস্ত হৈ পৰে। হয়, এতিয়া আচলতে টকাৰ ক্ষে ত্ৰত যদি মই কওঁ টকা-পইচাই আচলতে কৰেনো কি? আমাৰ আচলতে ট টকা-পইচাই আমাৰ জীৱনত এটা বহুত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। আমাৰ যি জীয়াই থাকিবলৈ যি আমাৰ প্ৰয়োজনীয় মানে মৌলিক মৌলিক প্ৰয়োজনসমূহ আচলতে। সেইখিনি আচলতে টকা-পইচাই পূৰণ কৰিব পাৰে। যেতিয়া ধৰা আমাৰ মৌলিক প্ৰয়োজনবিলাকৰ ভিতৰত কি কি পৰেনো? আমাৰ খাদ্য তাৰপিছত ধৰা আমাৰ বস্ত্ৰ আহিলে। তাৰপিছত আমাৰ বাসস্থান মানে থাকিবলৈ ঘৰ আৰু লগতে কি হয় ব বৰ্তমান দিনত কি হৈছে শিক্ষাৰ বস্তুটো মানে আমাৰ মৌলিক প্ৰয়োজনৰ নিচিনা হৈ পৰিছে। এতিয়া খাদ্য, বস্ত্ৰ অ স্বাস্থ্যও আহি পৰিছে হয়। এতিয়া ধৰা আমি বাৰু খাদ্য, বস্ত্ৰ, বাসস্থান এইখিনি ক্ষেত্ৰত আমি কথাখি নি জানোৱেই। কিন্তু কি হৈছে এতিয়া শিক আৰু স্বাস্থ্যৰ ক্ষেত্ৰত যদি আমি টকা-পইচাৰ যি গুৰুত্ব সেয়া চাবলৈ যাওঁ। তেতিয়াহ'লে কি হৈছে? আমাৰ এতিয়া শিক্ষাৰ দিশতে আমি ধৰা বিদ্যালয় সমূহত বাৰু বিনামূলীয়াকৈ শিক্ষা দান কৰে, সেইটো হয়। কিন্তু কি হয় আমি যদি বিদ বিদ্যালয়লৈ আমাৰ ল'ৰা-ছোৱালীবিলাকক পঢ়ুৱাবলৈ আমি জানো কিতাপ-বহীবোৰ হাতত লৈ যাবলৈ দিম? নিদো নহয়। তেওঁলোকক ধৰা আমি বিদ্যালয়লৈ যাবলৈ তোমাৰ এ বেগ এটা কিনি দিব লাগিব বা যিখিনি পেন্সিল, ৰবৰ লাগে সে খিনি কিনি দিব লাগিব বা ধৰা কেতিয়াবা কি হয় এই বি বিদ্যালয়ত কিছু কথা মানে বুজিবলৈ অসুবিধা হ'লে আমি তেওঁলোকক এক্সট্ৰাকৈ আমি মানে হেৰিত টিউচনৰ ব্যৱস্থা কৰি দিওঁ। সেই আচলতে ল'ৰা-চো ছোৱালীবিলাকৰ শিক্ষাৰ ক্ষেত্ৰত তেনেকে মানে পইচাই এটা গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। আকৌ যদি আমি স্বাস্থ্যৰ ক্ষেত্ৰত চাও। মানে স্বাস্থ্য মা নে মেইনকে আমাৰ যোনটো মানে চিকিৎসা ব্যৱস্থা সেইটোৰ ওপৰত যদি চাওঁ আমাৰ যদি কিবা বেমাৰ-আজাৰ হয় তেনেহ'লে কি হ'ব আমি যদি এখন চৰকাৰী হস্পিতাললৈ লৈ যাওঁ হ'লেও মানে কি হয় সেই চিকিৎসাৰ ক্ষেত্ৰত আমাৰ কিছু-কিছু খৰচ হোৱা দেখা যায়। কাৰণ এতিয়া চোৱা আমাৰ ধৰি লোৱা ঘৰৰ পৰা দুই কিলোমিটাৰ দূৰত থকা হস্পিটেল এখনলৈ আমি জানো এম্বুলেন্ঞ্চখনক ফোন কৰিলে হ'ব? এম্বুলেন্ঞ্চ ফোন কৰিটো লাভ নাই। তেতিয়া আমি কি হয় সেই ঘৰৰ পৰা চিকিৎ চালৰ যি যাত্ৰাৰ কাৰণে ভাড়া সেই ভাড়াটোতো আমাৰ নিজে গোটাব লাগিব। সেই তেনেকুৱা ক্ষেত্ৰত আৰু কি হয় কিছুমান চৰকাৰী হেৰি হস্পিটেলত কি হয় কিছুমান ঔষধ উপলব্ধ নাথাকে। সেইখিনি ধৰা তুমি ফাৰ্মাচীৰ পৰা কিনিব লাগিব সেই ক্ষেত্ৰত মানে টকা পইচা এটা গুৰুত্ব গুত্বপূৰ্ণ ভূমিকা পালন কৰে।
নিশ্চয় - নিশ্চয়।
এই টকা পইচাৰ গুৰুত্বপূৰ্ণ ভূমিকাৰ ক্ষেত্ৰত আলোচনা কৰিছো যদিও
হয়।
মানুহৰ জীৱনত যদি কেৱল টকা-পইচাই থাকে তেতিয়া কিন্তু তেওঁলোকে প্ৰকৃত সুখ সম্প মানে আহৰণ কৰিব নোৱাৰে। আচলতে আমি প্ৰকৃত সুখ কৰ পৰা আহৰণ কৰো? আমাৰ পৰিয়ালৰ যিসমূহ সদস্য পৰিয়ালৰ সদস্যসকলৰ পৰা আমি যি মৰম পাওঁ সেই মৰমে আমাক হৈত অত্যন্ত সুখ দিয়ে আৰু কি হয় যেতিয়া আমি সুস্বাস্থ্য হৈ থাকিম আমাৰ স্বাস্থ্যটো ভালে থাকিব তেতিয়া আমি সুখ পাও। আৰু কি হয় আমি কেতিয়াবা আমাৰ বন্ধু বৰ্গৰ লগত ওলাই যাও। তেওঁলোকৰ লগত থাকিলে কি হয় আমাৰ মানসিক যিটো শক্তি সেইটো একদম সক্ৰিয় হৈ থাকে। আমি লগৰ ল'ৰা ছোৱালীৰ লগত যেতিয়া ওলাই যাও বহুত ফূৰ্তি ফাৰ্তাৰে কথা বতৰা পাতো আমাৰ নিজৰ মনৰ ভাৱ তেওঁলোকৰ লগত প্ৰকাশ কৰো তেতিয়া কি হয় আমি যেতিয়া মনৰ ভিতৰত থকা কথা এটা প্ৰকাশ কৰো তেতিয়া আমাৰ মনটো খুব সুখী হয়। আমি মনত বহুতো আনন্দ পাওঁ কিন্তু আমি যদি এতিয়া চাও বহুতো ধনী মানুহৰ ক্ষেত্ৰত যদি আমি চাও। তেওঁলোক কিন্তু সুখী নহয় তেওঁলোকৰ যিমান টকা পইচা থাকিলেও কি হয় কিছুমানৰ বাহিৰে তোমাৰ সুখী যেন দেখুৱাই কিন্তু তেওঁলোকৰ ভিতৰি - ভিতৰি বহুত দুখ মানে তেওঁলোকে প্ৰকৃত সুখ আৰ্জিব পৰা নাই কিন্তু সেই ক্ষেত্ৰত যদি আমি কিছুমান দুখীয়া লোকৰ ক্ষেত্ৰতো চাও। মানে দুখীয়া মানে ধৰা যিসকলে সিমিত ৰূপত আৰ্জন কৰে বা ডেইলী হাজিৰা কৰে তেওঁলোকৰ ক্ষেত্ৰত যদি চাও। তেওঁলোক সেইসকল কিন্তু বহুত সুখী তেওঁলোকে মানে কি হয় ক ৰে জীৱন কটাই যদিও তেওঁলোকৰ ঘৰৰ পৰা ভাল মাত ভাল ব্যৱহাৰ পায়। যাৰ ফলত কি হয় তেওঁলোকৰ জীৱনতটো অতি সুখেৰে তেওঁলোকে কটাব পাৰে সেই ক্ষেত্ৰত যদি চাও টকা পইচাৰ আমাক সুখ সম্পদ নিদিয়ে বুলিয়ে নকও আমাৰ প্ৰয়োজন বস্তু খিনি আমাৰ কিনা সহায় কিন্তু টকা পইচা থ পিছত যদি আমি পাৰিবাৰিক সুখ নাপাও বা স্বাস্থ্যৰ পৰা সুখ নাপাও তেনেহলে কিন্তু আমাৰ জীৱনটো সাৰ্থক নহয়, মানে ধৰা আমি যদি হত ভাৱেও উপাৰ্জন কৰি আমি জীৱনটো কটাও তেতিয়াও কিন্তু আমাক সুখ দিয়ে, সেই ক্ষেত্ৰত চাবলৈ গ'লে ট টকা পইচা আৰু সুখৰ মাজত মানে সম্পৰ্ক আছে বুলিও কব লাগিব। এতিয়া ধৰা মইতো তোমাক প্ৰায় খিনি কথা এতিয়া উল্লেখ কৰিছো মানে ধৰা যিখি যিখিনি মোৰ জ্ঞান আছে সেইখিনিৰ পৰা ম‌ই তোমাক কিছু কথা অৱগত কৰাই দিছো এতিয়া ধৰা মোৰো তোমাৰ পৰা দুটামান কথা জানিবলৈ মন গৈছে যে তুমি কি বুলি ভাবা টকা আৰু সুখৰ বিষয়ে? তোমাৰ ইয়াত ধৰাচোন মোক দুটামান কথা কোৱাচোন বাৰু ময়ো জানিব পাৰিম।
অ, এতিয়া তুমি ইতিমধ্যে ইমান খিনি কথা কলাই টকা পইচাৰ ওপৰত হয়ে নহয়। তুমি টকা টকা পইচা আৰু সুখ এই দুইটা বস্তুসামৰি মেলি তুমি সম্পূৰ্ণ যিখিনি মানে ক'বলগীয়া গুৰুত্বপূৰ্ণ কথা সেইখিনি ইতিমধ্যয়ে তুমি ক শেষ কৰিছা হয় নে নহয়। হলেও তাৰ মাজতে মই তোমাৰ কেইটামান কথা কবলৈ বিচাৰিছো আৰু।
উম,
এতিয়া ধৰি লোৱা আমাৰ প্ৰতিটো ক্ষেত্ৰতে হয় নহয় টকাটোতো আমাৰ ইম্পৰ্টেণ্টে। টকা নহলে আমি ধৰি লোৱা একো কামেই কৰিবই নোৱাৰো হয় নে নহয় টকাৰ অবিহনে। গতিকে সকলোতে এতিয়া টকাতটো বহুত গুৰুত্বপূৰ্ণ গতিকে টকাটোকো গুৰুত্বপূৰ্ণ বুলি কবই লাগিব কিন্তু তোমাৰ চাবলৈ গ'লে আমাৰ টকা আৰু সুখ দুয়োটাই মানুহৰ জীৱনত অতি গুৰুত্বপূৰ্ণ গম পাইছা নাই। এতিয়া আমি যদি আমাৰ দৈনন্দিন জীৱনৰ ফালে চাওঁ, গম পাইছা নে আমাৰ দৈনন্দিন জীৱনত তোমাৰ ধৰি লোৱা বিভিন্ন ধৰণৰ আমাৰ বস্তুৰ প্ৰয়োজন হয়, নহয় জানো? ধৰি লোৱা এতিয়া অ জীৱনটো আমি জীৱনটোত আমি চলি থাকিবলৈ আমি সেইটো খাদ্য খাবই লাগিব। হয় নহয়? তোমাৰ খাদ্য খাবলৈতো আমি অ আমাক পইচাৰ প্ৰয়োজন হ'ব, নহয় জানো?
উম, হব।
ধৰি লোৱা এতিয়া আমি থাকিবলৈতো আমাক এখন ঘৰ লাগিব। হয় নহয় আমাক শিক্ষা লাগিব শিক্ষাৰ লগত আমাৰ চিকিৎসা - চিকিৎসাটো লাগিব ন কাৰণ আমাৰ এতিয়া বেমাৰ। বেমাৰ হ'লেতো আমি মেডিকেললে মেডিকেলে যদি নাথাকে, হয় নহয়? বেমাৰ হোৱাৰ ফলত টো আমাৰ চিকিৎসা কেনেকে হ'ব, হয় নহয়? গতিকে আমাৰ সেই চিকিৎসা ক্ষেত্ৰত তেতিয়াটো তোমাৰ লাগিবই আৰু অনান্য মানে মানে যিসমূহ আমাৰ প্ৰয়োজন থাকে, সেই প্ৰয়োজনসমূহতো পুৰাবলৈ আমাক টকা-পইচা লাগিবই, হয়ে নহয়? টকা-পইচা টকা প-ইচা যদি নাথাকে আমি সেইখিনি বস্তুখিনিৰ পৰা একদম মানে দূৰত থাকিবগে লাগিব আৰু মানে সেইখিনি আমি মানে কিনিবই নোৱাৰিম, হয় নে নহয়? এতিয়া তুমি সেই তোমাৰ অ খাদ্য, বাসস্থান, শিক্ষা আকৌ চিকিৎসা তেনেকুৱা বিষয়ৰওপৰত তুমি কথাখিনি ইতিমধ্যে কৈছাই। গতিকে মই তোমাৰ সেই তাৰ বিষয়ে ইমান বেছিকে নকওঁ আৰু হয় নহয়?
উম, উম।
তুমি চোৱা তোমাৰ যদি চাবলে যাওঁ তেনেহ'লে কিন্তু আমাৰ টকাটো বহুত গুৰুত্বপূৰ্ণ আৰু সুখ সুখো আমাক লাগিবই, হয় নহয়? কাৰণ আমাৰ আমাৰ আমি যদি টকা-পইচা খুব কে মানে খুব বেছি ইনকাম কৰি পেলাইও যদি আমি সুখত থাকিব নোৱাৰো, হয় নহয়? শান্তিৰে যদি ঘৰখনত থাকিব নোৱাৰো তেনেহ'লে আমাৰ সেই টকা-পই চা ইনকাম কৰাৰনো অৰ্থটো কি, হয় নহয়? আমিতো সুখত থাকিবলৈটো আমি টকা-পইচা ইনকাম কৰিছো, হয় নহয়? ইয়াটো এতিয়া আমি, সেই তাৰ পৰা টকা-পইচা ইনকাম কৰি যদি আমি সুখত থাকিবই নোৱাৰো তেনেহ'লে তাৰটো একো তোমাৰ অ টকা-পইচা ইনকাম কৰাৰ একো প্ৰয়োজনে নহ'ব, হয় নহয়?
উম, হয়।
এতিয়া এতিয়া তুমি চোৱা। বহুত ধনী মানুহ এনে বহুত ধনী মানুহ আছে এনেকুৱা যোনে তোমাৰ সিহঁতে তোমাৰ বহুত টকা-পইচা ইনকাম কৰি থৈছে। গম পাইছা নে? কিন্তু সিহঁতে কিন্তু তোমাৰ মানসিকভাৱে মানে অশান্তিত ভুগি আছে। গম পাইছা? মানে সিহঁত সিহঁতৰ কিবা অসন্তুষ্টি লাগি থাকে, মানে গম পাইছা নাই? কিন্তু তুমি এনেকুৱা এনেকুৱাও কিছুমান মানুহ আছে সিহঁতৰ কিন্তু তোমাৰ ইমান বেছি টকা-পইচা নাই, গম পাইছা নাই? কিন্তু সিহঁতৰ মানে তোমাৰ খুব কম সম্পদ থকা স্বত্বেও মানে গম পাইছা নে? খুব দ খুব কমকে টকা-পইচা থাকিলেও বা খুব কমকে সম্পদসমূহ থা কিলেও সিহঁতে কিন্তু তোমাৰ পৰিয়াল বা বন্ধু বান্ধৱী, হয় নহয়? বা তোমাৰ সেই সমাজৰ সৈতে মানে একদম পুৰা ভালকৈ থাকে মানে একদম শান্তিকে থাকে আৰু তাৰপৰা মানে একদম ভালদৰে কথা-বতৰা পাতি থাকে। মানে একদম সুখে শান্তিৰে থাকে, গম পাইছা নাই? এই এতিয়া যদি তুমি এক প্ৰকাৰে চাবলৈ যোৱা, হয় নহয়? নহ'লে তোমাৰ ধনী মানুহ ইমান ধনী মানুহ এখত, এখন যদি তোমাৰ এজন সুখত থকা মানুহ যদি মাজত পাৰ্থক্য চোৱা তেনেহ'লে কিন্তু মোৰ মতে
তে অহা নাই।
অ এতিয়া আহিছেনে?
অ এতিয়া আহিছে, আহিছে অ।
অ তু তুমি যদি এতিয়া চোৱা ধৰি লোৱা তোমাৰ এ এজন তোমাৰ যেনিবা ধনী মানুহ বা আন এজন তোমাৰ যদি সুখত থকা মানুহৰ মাজত যদি তুমি কোনজন বেছি ভাল হব বুলি কোৱা? গম পাইছা নাই? তেনেহ'লে কিন্তু তোমাৰ মোৰ মতে কি হ'ব সেই সুখত থকা ব্যক্তিজনে কিন্তু বেছি ভালকৈ আছে।
উম,
কৈছো গম পাইছানে কাৰণ তোমাৰ সেই টকা- পইচা আছে যদিও সেই মানুহজনে - মানুহজনৰ তোমাৰ মানে মনটো শান্তি হৈ থকা নাই গম পাইছা নাই? একদম অসন্তুষ্টিত ভুগি আছে আৰু তোমাৰ এজন মানুহ যেতিয়া তোমাৰ অসন্তুষ্টিত থাকিব হয় নে নহয়? তেনেহলে কি হব গম পাইছানে? তোমাৰ সেই মানুহজনৰ মানে তোমাৰ স্বাস্থ্যৰ মানে অৱনতি ঘটিব গম পাইছা নে? কাৰণ আমি যদি তোমাৰ এনি টাইম যদি ডিপ্ৰেছনত থাকো, আমি যদি সুখ - সু খেৰে শান্তিৰে যদি আমি বসবাস কৰিবই নোৱাৰো। তেনেহলে আমাৰ স্বাস্থ্যটো অটমেটিকেলি তোমাৰ মানে বেয়া হবই আৰু। গম পাইছা? গতিকে মোৰ মতে তোমাৰ সেই টকা - পইচাও ইম্পৰ্টেন্ট আছে। টকা - পইচা ইম্পৰ্টেণ্ট নাই বুলি নকও কিন্তু সেই টকা - পইচাৰ লগতে এজন মানুহ তোমাৰ সুখত থকাটো বহুত প্ৰয়োজন হয় গম পাইছা? কাৰণ এজন মানুহ যদি সুখত থাকিব নোৱাৰে গম পাইছা নাই তেনেহলে কিন্তু তেওঁৰ অ, বহুত অপকাৰ হব মানে তোমাৰ স্বাস্থ্যৰো হানি হব গম পাইছা? আৰু তোমাৰ সেই এতিয়া যদি আমাৰ ছাত্ৰ- ছাত্ৰীসকলৰ জীৱনৰ ফালে চাও ছাত্ৰ - ছাত্ৰী জীৱনতো কিন্তু সুখৰ বহুত গুৰুত্ব আছে গম পাইছা নাই? এতিয়া ধৰি লোৱা ছাত্ৰ - ছাত্ৰীসকলৰো তোমাৰ এটা প্ৰেছাৰ থাকে ন পঢ়া - শুনা কৰিব লাগিব বুলি। পঢ়া - শুনাৰ প্ৰতি এটা চাপ থাকে, গতিকে তোমাৰ সেই পঢ়া - শুনা কৰি থাকোতে এবাৰ চাবাচোন, ল'ৰা - ছোৱালীবিলাক মানে একদম বৰিং হৈ যায়, সিহঁতক যদি আমি অকমান যদি তোমাৰ ধৰি লোৱা ধেমেলীয়া কথা কও, বা কিবা যদি খেলিবলৈ অকমান পঠিয়াই দিও। হয় নহয় তেনেহলে তোমাক তাৰ পৰা সিহঁতে সুখ লাভ কৰিব ন। ধৰি লোৱা তোমাৰ মোবাইলটোকে অকনমান চাবলৈ দিলো বা তোমাৰ সেই পৰিয়ালবৰ্গৰ সৈতে অকমান খেলা ধূলাই কৰিলে, হয় নহয় তোমাৰ ক কথা পাতিলে তেনেহলে কি হব সিহঁতৰ মাইণ্ড টো ফ্ৰেছ হব গম পাইছা নাই। তেনেহলে সেই ক্ষেত্ৰত চাবলৈ গলে সিহঁতে সেইবিলাকৰ পৰা সুখ অৰ্জন কৰিব পাৰিব হয় নে নহয়? গতিকে তোমাই এতিয়া কিছুমান মানুহ এনেকুৱা আছে, তোমাৰ সিহঁতৰ মানে কি হয় তোমাৰ সেই মানে সুখত থাকিব নোৱাৰে মানুহবিলাক গম পাইছা নাই? টকা